কি কৰিছা?
আছো এনেই হেৰি ঘৰত-ঘৰত। বাকি তুমি কি কৰিছা?
কি কৰিবা আৰু এই অকনমান গা চা ধুই আহি পেলাই বহিচোহি পাই। তাৰপিছত বাকী মাহঁতে কি কৰিছে? ভাল। ভাল।
অ' এই মাহাতে আছে কিবা কিবি ঘৰৰ কাম কৰি।
অ'।
ময়ও সেই আজি অকমান উঠালে এই
অ' কিয় বা?
এ তোমাৰ গাটো ইমান ভাল লাগি থকা নাইও।
অ' কিবা এই গৰমৰ কাৰণে আচলতে
উম গৰম সোমাইছে একদম তোমাৰ। পেটতো আৰু যি পোৰণি।
অ'।
প সেই কালি ৰাতিটো মানে ভালকে শুৱা নহল সেইকাৰণে ৰাতিপুৱা অকণ উঠাত দেৰি হ'ল।
তোমাৰ চাগে গেছৰ প্ৰব্লেম হৈছে বুজিছা।
এ গৰম সোমাইছে মানে এইকেইদিন ৰ'দত অলপ এই পথাৰৰ কাম কৰিলো। সেইটো কাৰণে অকমান এই গৰম
হেৰি, নেমু চৰপাত খাইছা?
খাইছো খাইছো নেমুৰ চৰপত খাইছো।
অ' এই নেম টেঙা চেঙা বিলাক খাই থাকিবা।
অ', অ', সেইটো আৰু মানে মই মোৰ কি হয় তোমাৰ এই নেমুটো ইমান খোৱা নহয়। মানে এনেই মানুহৰ ভাতৰ লগত টেঙা খাই ন'।
উম উম।
তেনেকে তোমাৰ নাখাওৱেই আৰু টেঙা যদি দাইল চাইল যদি টেঙাও বনাই। মই তেতিয়াও মই খাব নোৱাৰো। মাছৰ মাছৰ টেঙাটো খাওঁ আৰু। নেমু খালে তোমাৰ সেই কেতিয়াবা মাংস চাংসৰ লগত নেমু অকণ লাগে আৰু কিন্তু এনেই মই নেমু তেনেকৈ নাখাওঁ মানে।
অ' গম পাই আছো। নাই নাই সেইটো কাৰণে তোমাৰ আচলতে অপকাৰ কৰিছে আকৌ।
উম হব পাৰে অ'।
এই গৰম দিনকেইটা টেঙাটো খাব লাগে হিচাপত মানে তোমাৰ কিনা ক'ল্ড ড্ৰিংকচবিলাকতকৈ নেমুটো
নাই নাই কল্ড ড্ৰিংকটোতো মই নাখাওঁ মানে আগতে খাইছিলো তাৰ পৰা সেই বাদ দিলো।
অ'।
আজিকালি একবাৰে নাখাওঁ।
উম', উম', সেইটোৱেই, কিনা বস্তুবোৰ বৰএটা ভালো নহয়
উম', উম', ভাল নহয়, ভাল নহয়, এইটো মুখৰ সোৱাদটোহে।
সেইটোয়ে, তাৰ পৰা হেৰি কৰিবাচোন তুমি এইটো কি বুলি কয়, এই তোমালোকৰ মায়ে চাগে চিনি পাব, এই তোমাৰ মধু সোলেং বুলি
উম', উম', উম'
মধু সোলেং, চদু সোলেং, এইবিলাকৰ অকণমান আঞ্জা চাঞ্জা খাবা। তাৰ পিছত যদি পেটৰ যদি কিবা এনেকুৱা তোমাৰ প্ৰব্লেম পাই আছা, এতিয়া তুমি মছনদৰী খাব পাৰা।
অ', অ', হয়', নেকি।
অ', নহ'লে তোমাৰ এই আমলখি, হেৰি আমলখি আঞ্জা খন খাব পাৰা। আকৌ তোমাৰ, পাবলেকে নাই, ন শুকুৱাই থোৱা নাই নেকি? শুকুৱাই থোৱা আমলখিতো প্ৰায়ভাগ মানুহ ঘৰত থাকেই।
আছে অ'
সেই শুকুৱাই থোৱা আমলখিকে ধৰি লোৱা মাক ক'বা অকণমান আলু এটা দি পেলাই তেনেকে অকনমান জুলৰ নি সেনেকে বনাই পেলাই দিবলে ক'বা, তাৰপিছত তেনেকে অকণমান খাবাচোন আকৌ তোমাৰ ধৰি লোৱা আকৌ, হেৰি কি বুলি কয়, সেই তেনেকে খাবা। আৰু কিছুমানৰ মানে পেটৰ অসুখ হলে তোমাৰ হেৰি কৰে মধুৰি, কুহো খাই পায়।
অ' গম পাইছো, নহয় মোৰ ইমান মোৰ পেটৰ অসুখ মানে মোৰ বেলেগ একো হোৱা নাই মানে কি হ'ল তোমাৰ এ' গত গৰম সোমাই পেলাই মানে অলপ প্ৰসাৱ জ্বলা পোৱা হৈছে মানে।
নহয় সেইটোৱে তুমি নেমু চৰবত খাই থাকিবা, পানীতো খুব খাবা, গৰম দিনত পানীতটো মানুহৰ ব হুত এছেনঞ্চিয়েল গম পোৱা নে? মানুহ বিলাক মানে কি হয়, মানুহৰ আজিকালি পানী খোৱা পৰিমাণটো খুব কম, আজিকালি বৰ কে মানুহে পানী নাখাইয়ে, অ'
মানে হেৰি তোমাৰ এনেই অ' মানে তোমাৰ ভাত খাতে পানী খাব নালাগে, ভাত খোৱা অলপ টাইম পিছত পানীটো খাব লাগে। মোৰ আকৌ উলোটা হয়।
অঁ'
মই ভাত খাওঁতে ধেৰ পানী খাই দিও
অ' গম পাইছো। এই ভাত খাওঁতে, বহুত মানুহক সেইটো মে নিয়া তোমাৰ ভাত কেইটা খাই থাকোতে এটোপ দুটোপকে গিলি থাকে। কিন্তু হিচাপত পানীটো তেনেকে খাব নালাগে, তেনেকে খালে মানে কি হয় পেট অলৰেডি তোমালোকৰ ভৰি যায় নাই? ভৰি গলে ভাতকেইটাও আনকি পেটলে নাযায়।
মানে মোৰ এনেই পানী খোৱা নহয় কিন্তু ভাতৰ লগতে মই এক ডেৰ লিটাৰ পানী খাই দিওঁ।
উম' বুজি পাইছো। সেইটো এভইড কৰিবা পায়।
সেইটোয়ে বেলেগ নাই মই কিন্তু বেলেগ সময়ত পানী নাখাওঁ কিন্তু এনেই মানুহে
খাই থাকিব লাগে, খাই থাকিব লাগে।
আৰু ৰাতিপুৱা তোমাৰ খালী পেটত পানী খাব লাগে, সেইটোতো নিয়ম নাইয়ে। কেতিয়াবা মানে তোমাৰ মন গৈছে নিজে এগিলাছ দুগিলাছ এনেকে খালো। কেতিয়াবা মানে আকৌ পাহনিতেই থাকিও যায়, এ আকৌ উঠি আহিব আৰু এলাহো লাগে।
উম, উম। হয় বাৰু সেইটো কথা, কিন্তু সেই মানুহ পানীতো হিচাপত এই গৰম দিনকেইটা বিশেষকৈ এতিয়া গৰম যিটো জোখাৰে পৰিছে, তুমি এইটো গৰমত তুমি পানী নেখালে বা যদি তুমি নেমু-চেমু টেঙা- চেঙা জাতীয় বস্তু বোৰ নোখোৱা ন বহুত অপকাৰ কৰিব। আৰু একদম এই মচলাযুক্ত বস্তু টো তুমি এইকেইদিনত যে এভইডে কৰা, একদম এইকেইদিনত তুমি নেখাবাই তুমি মানে পৰাপক্ষত তুমি টেঙা জোল-চোল বা দাইল হ'লেও একদম টেঙা চেপি পুৰা। তেনেকৈ খাবলৈ লোৱা নহ'লে কিন্তু বেমাৰ হ'ব।
নাই, নাই, নাই তোমাৰ হেৰি এইটো কি কয়? তেনেকেই খাই আছো, এতিয়া এই আৰু গৰমত তোমাৰ সেই মছলা-চছলা খাবলৈ মনো নাযায় নহয় আৰু তোমাৰ মা মাংস-চাংসও নোখোৱা বহুত দিন হ'ল, তোমাৰ সেই গৰমৰ কাৰণে। খোৱাও নাই তাতে তোমাৰ ঘৰৰ ইফাল-সিফাল কৰি থাকিব লগীয়া হয় যে। সেই ঘূৰি ফুৰা মানে ধৰা এই ঘৰয়ে কিবা এটা বজাৰ আনিবলগীয়া হয়। হ'ল বা কিবা এটা কাম ওলাল জাবলগীয়া হ'ল, সেই তেনেকে ইমানেই আৰু দেখি নে বতৰ যিডাল মহিমা। বতৰ যি মহিমা ৰাতিপুৱাৰ পৰা একেবাৰে টিঙিৰি-তোলা হৈহে ওলায়।
আমাৰ কালি তোমাৰ ইয়াত ৰাতি বৰষুণ দিলে, বৰষুণ বৰষূণ দিয়া দেখি মই বোলো চাগে কাইলে অকনমান ঠাণ্ডা পৰিব নেকি। উ, ৰাতিপুৱা শুই উঠিছো, তোমাৰ শুই উঠোতে একদম জি চেৰেঙা ওলাই আহিছে, মই বুলো হৈছে আৰু।
ৰাবা তোমাৰ বৰষুণ দিলে কি দাল হ'ব। তোমাক বৰষুণ দিলে, যেনিবা বৰষুণ দিলে কিন্তু মাতটো ঘূৰি, ঘূৰি আহিছে মোৰ। হেৰি তোমাৰ বৰষু সুন যে ৰাতি পুৰা দি দিলে, দিয়াৰ পিছত মানে পানী হৈ গ'ল পথাৰত ধৰা।
অ'।
পানী হৈ যোৱাৰ পিছত এতিয়া দিনত যিডাল ৰ'দ মাৰি দিয়ে, সেই একেদিনাখন মানে বৰষুণৰ পানী গোটেই একেদিনাই শুকাই গুচি যায়।
ন সেইটোৱে আৰু তোমাৰ এনেকুৱা হৈছে, ব তোমাৰ গছ-গছনিবোৰে এই আগদিনাখন ৰাতি যদি অকমান পানী পাই, পিছদিনাখন দেখোন আকৌ যায়েই।
উম,
তুমি এটা কাম কৰাচোন, তোমাৰ মাতটো ইক হৈছে নি বাৰু তুমি এই চাউণ্ডটো অকমান কমাই লোৱাচোন। তেতিয়া মানে ঠিকে থাকিব।
এতিয়া শুনিছা?
এতিয়া ঠিকে আছে কোৱা?
হেৰি এইটো কি কয়, তাকেই কি খালা ৰাতিপুৱা?
ৰাতিপুৱা মানে মই এতিয়া একো খোৱাই অকমান সেই কাম এটা আছে। ওলাই যাব লাগে, তাৰ পিছত তোমাৰ এই গৰমটো দেখিলে ওলাই যাবলৈও মন নাযায় যে। তাৰপিছতে অ', উপায়ো নাই আজি ভালেমান দিন ধৰি তোমাৰ জাম, জামকে কাম বোৰ মানে একদম পেলাই থ থোৱা আছে। তাৰ পিছত এতিয়া আজি বোলো নহয়, নগলে নহব এইকেইটা কাম যেনে তেনে হ'লেও কাম কেইটা কৰি আহিবগৈ লাগিব, তাকে সেইফালে যাম বুলি ওলাইছো একো খোৱা হোৱা নাই যেনিবা।
আচ্ছা, আচ্ছা মোৰো এই তোমাৰ হেৰি এই পথাৰত মানুহ লগাইছো। এই তোমাৰ হেৰি তাই এতিয়া চাবলৈও যাব নোৱাৰা হ'ল নহয় এনেই গা ডাল আৰু ভাল লাগি থকা নাই। তাৰপা হেৰি তাতে তোমাৰ সেই কালি বৰষুণতটো দিয়া কাৰণে বোলে আজি সেই আলি চালিবোৰ ঠিক কৰি দিয়ক বুলি দুজন মানুহ লগাইছো মানে। তাৰ পৰা সেই মানুহ দুজনকো আকৌ খোৱা বোৱা দিবগৈ লাগে, মা এতিয়া অকলে নোৱাৰাৰেও নহয়।
অ' গ'ম পাই।
মাৰ দিবৰ কাৰণে তেনেকে হ'লেও আৰু যাওঁ আৰু। গৈ ধৰা খোৱা বোৰতো দিবগৈ লাগিব। আকৌ ধৰা হেৰি এটো কি কয় কাম নকৰিলেও নহয়। হেৰি এটো কি বুলি কয়, সময় গৈ আছে পানীৰ অসুবিধা। তাৰাপা হেৰি তাৰ মাজত তেনেকে সেইকাৰণে। বেমাৰ হ'লেও নহয় আৰু। অকমাণ সয্য কৰি পেলাই যাব লাগিব আৰু।
হয় সেইটো কথা নহয় দে একদম তুমি সেইটো কথা যে একদম গুৰুত্ব নিদিয়া নাথাকিবা, কাৰণ কাৰণ কেলে ছোৱা। তুমি কাম সদায় কৰিবলৈ পাবা। বেমাৰ যদি হয়, পিছত কিন্তু তোমাৰে বিপদ, কাৰণ তুমি এসপ্তাহ দহ দিন বিচনাত পৰাতকে এতিয়াৰ পৰাই তুমি নিজৰ সুৰক্ষাটো। তুমি লোৱাছোন।
নহ নহয় এনেই এনেই এনেই যোৱা নাই এনে এনেই যাবলগীয়া নাই বাৰু কাৰণ তেওঁলোকক মই কৈ দিছো তেওঁলোকে ধুনীয়াকে কৰি কৰি আছে, খালি সেই ধৰ সময়ত সেই খানা দিবলে যাব লাগিব নহ'লে আকৌ। মানে এটা কাম কৰিব পাৰি তেওঁলোকক মাতি দিব কিন্তু মাতিম কেনেক মাতিলৈতো।
অ' যাবই লাগিব ন তুমি হেৰিত। কৰিবা বুজিছা, মই তোমাক কলো নহয় তুমি মুঠতে ওলাওতে সোমাওতে তুমি যিকণ গৰম পোৱা, সেইকণ ওলাই যাব লাগে, এই পানী দুনিবোৰ পুৰা পানী দুনি খাবা। এফালে ধৰিলোৱা তোমাৰ নেমু চৰপত খাবা। টেঙাজাতীয় দাইল চাইলবিলাক টেঙাজাতীয় তোমাৰ। সেইটোৱে শাকোৱ যে মাক তেনেকে সেইবিলাক খাইযাবা খাই থাকিলে তোমাৰ। তাৰপা অট'মেটিক তোমাৰ সেই অপকাৰটো নকৰে। নকৰে, মানে তোমাৰ যিকণ ধৰি লোৱা গৰম সোমাই থাকিব ওলাই গুচি যাব।
বুজিছো, বুজিছো, অ' নাই এতিয়া তোমাৰ। সেই তেনেকেই খাই আছোঁ বাকী হেৰি মই এনেই। কিন্তু মোৰ কি হয় তোমাৰ যি বেমাৰ হ'লেও। মই একেবাৰে মানে সেই লেতু সেতু হৈ নাযাওঁ। কিছুমান যে মানুহৰ যে কিবা এটা বেমাৰ হ'লে যে বেমাৰ বেমাৰ গাই গাই তোমাৰ একে যেন চুচৰি বাগৰিহে যাব তেনেকুৱা কৰে যে।
নহয় পৰিলে আকৌ চাগে পোৰা পৰি যোৱা নহয়।
নাই নাই নপৰো নপৰো।
কিছুমান মানুহ আকৌ এনেকুৱা থাকে তোমাৰ দেহাটো একদম মানে অলপ দিনলৈকে তেওঁৰ মনৰ জোৰত চলি থাকিব। তাৰপা যেতিয়া বোলে পৰি গ'ল ন ভালকে পৰে মানে এজাৰন এতিয়া আমাৰ দেউতা।
নাই নাই মোৰ তেনেকুৱা হোৱা নাই।
আমাৰ দেউতা তেনেকুৱা তোমাৰ যিমান দিন টাইফেট একদম লৰি ঢাপৰি ঘূৰি ফুৰিব, যে পৰিলে তোমাৰ ভালেমান দিন পৰি যায় আৰু বুজিছা।
উম, উম, হয় মানে। সেইটো তোমাৰ বেছি পৰিমাণে হ'লে হয়, বাকী মা দেউতাহঁতৰ ঠিকে আছে নহয়, এতিয়া?
ঠিকে আছে, ঠিকে আছে। তোমালোকৰ ভাল নহয় চবৰে তাকে তাকে তাৰপা। হ'ব বাৰু দিয়া মই বোলো খবৰ এটাকে লওঁ কিনো কৰিছে। ঠিক আছে বাৰু দিয়া কৰিবা কেতিয়াবা দেই অ অ ঠিক আছে দিয়া হ'ব